অ শুনিচ নে।
আহ, কি কৈছা।
এনে আছো ইমান গৰম চোতালতোই খোজকাঢ়ি আছো।
অ।
সাত।
ময়ো এয়া, গৈ মই কাৰণে বাহিৰতে আছোঁ।
অ ইমান। আছে তে ককাইকে সেই দোকানলৈ গৈছে যে হল এই দলং ওচৰত মানে মাছ আনে যে সোনকালে যে বহে সিহঁতে অ দিন দি আনি থৈ দিওঁ বুলি মানে গৈছে তাই মানে কৈছে ককা অকলে কলে গলে গৈ মোক নিনিলে তাকে হাঁহি আ
অ হ লৈ নগল
অকলে অকলে গলে গৈ মোক নিনিলে আন দে বোলো কথা কেইটা বেছি কথা হৈছে তাকে বুলো
গা ভাল পাইছে আৰু
অ এ তাই গা ভাল পাইছে মোৰ হেয়া গা মাতো ভাঙি আছে দেখা নাই খাইছো জ্বৰ তাৰ পিছত কালি মানে ঘৰত থাকিলোগে ঘৰ মানে জণ্ডিছ হোৱা নিচিনা বোলো জ্বৰ উঠিলে জণ্ডিছ নেকি কৈছে মালা এডাল মানে দিব দিলো তাৰ পিছত ৰাতিপুৱা সময়ত দুবাৰ মান তিনিবাৰ মান জাৰি দিব দিলো যাৰি দিয়াৰ পিছত হে তেওঁ অকমান হেৰি হৈছে আৰু
মালাডাল হেৰি হৈ গ'ল নে বাহিলেনে
অ বাঢ়িছে
উম
তাৰ পিছত আকৌ জাৰী দিবও দিলো যে উম মাতটো আকৌ ভাঙি আছে
অ এইবাৰ জ্বৰ বিলাক তেনেকুৱাই কিবা ভাইৰাছৰ নিচিনা
অ
আৰু মাও হৈ আছে নহয় ভাল পোৱাই নাই কালি পৰহিৰ পৰা
অ আ কাইলৈ পৰখি দিছে অ এই সকলোৱে হৈছে নেকি ডাঙৰ
ডাঙৰ সৰু আই সকলোৱে
উম
তকে বেজি লব দিছিলো কালি লোৱাই নাই বোলে আজি দিয়াব লাগিব বেজিটো
অ জ্বৰৰ বেজি দিব
উম এই যে পি দিব লাগিব
তে-
ভাল পোৱা নাই নহয় আকৌ পৰহিলে দিগদাৰ নহ'ব জানো- এনেকে থাকিলে অসুবিধা হ'ব নহয়।
অহ এ ডক্তৰ দেখুৱাই বলে কৰিলেই হ'ল আৰু বেজি চেজি দিয়া সোনকালে আমাৰ এই ওচৰ মানুহে গা বেয়া বোলে শুই আছিলে বোলে দে তাৰপাছত মা নাছিলে তাৰ পাছত ধুমা ধুম ভালে পুতেকে আহিলে যে ৰুমলৈ তাৰপাছত মাত দিওঁতে তেতিয়াহে গম পাইছে ধুমা ধুম তাইছত লৈ গৈছে গৰমৰ কাৰণে হৈছে চাগে।
অহ
তাৰপিছত চিভিললৈ লৈ যোৱাৰ পিছত চেলাইন বিজি দিলে নহয় তাৰ পিছত বোলে মাত ওলাইছে। তাৰ পিছত মানে খোজ কাঢ়িছে লৈ আনিলে যে তাৰ পিছত মাতিলোঁ মাত দিয়া পিছতে মইও জন্ম ঘৰতে গৈছিলো বা বুলিছে।
অ হয়টোন আক
অ মানে মাত বোল নাছিলে লালুটি ওলাই আছিল মানে গ'লে গৈ হয় সেইখিনি সময়ত মানুহ নো
নোপোৱা হয় অহ সেইটোৱে ভয় লাগে আকৌ।
অ শুই আছিলে গাটো বেয়া লাগিছে শুই লম ৰ বুলি কৈ আছো।
উম। এ লৰাটো লগতে আহিলো।
অহ অহ দাদা নগ'লে।
দাদা পৰহিলৈহে আহিব ছাগলী বিলাক থকা নাই জানো।
অ মই আজি বজাৰৰ ফালে - এ দোকানত গৈছিলোঁ নহয় তাৰ পাছত মাক বোলে- একে লগতে যাম বুলি। এহ দোকান খোলা আছে মই বোলো লগ মই দেখাই পোৱা নাই যে দাদাক বহা বহা কলো মই বোলোঁ। বোলো গ'ল নে নাই বোলো নাই নাই নেকি যোৱা কৰ'বাত না দেৰিকে যাব চাগে ইমান ইমান গৰম
অহ
দোকান খুলি আছে যে
অহ
অ বোলো আৰু নাযাব নেকি এতিয়া আকৌ দেৰিকে যাব চাগে ন ইমান গৰম আজি বোলো।
উম এ সোনকালে আহিলোঁ তেতিয়া হেৰি নাই নহয়। এ বতৰ ধোৱা নিচিনা কৰি আছিল যে।
ৰাতিপুৱা গৈছে যে অহ অহ
নাই এইফালে ঠায়ে ঠায়ে আছে। নে ঠাই ঠাই নাই ৰাস্তাত ইয়াত আকৌ একে পুৰা
উম অহ সেইফালে ঠাণ্ডা অলপ লাগিছে চাগে।
উম কৰে এই হেৰি কোৱা পিছত আমি অহাৰ পিছত একে পুৰা ৰ'দ।
অহ।
দি আছে এতিয়াও ৰদে
উম এতিয়া আৰু দিয়ে আছে বৰষুণ দিয়ে যদি দিয়ক ৰাতিলৈ
উম ইয়াতহে দিগদাৰ হ'ব আৰু বৰষুণ দিলে।
অহ অঁহ বিয়া পেণ্ডেল দিয়ে নে নিদিয়ে বিয়াৰ পেণ্ডেল দিছে।
অ' হেৰি কৰি থৈ দিছে কাপোৰখিনি তৰা নাই। কাইলৈ তৰি দিব। উম কাইলৈ তৰি দিব উম সন্ধিয়া
অ' অ'।
এইখিনি কৰি পেলাই থৈ দিছে আৰু।
অ'। মোৰ এয়া চোতালতে খোজকাঢ়ি আছো। ইমান গৰম বতাহ লাগি আছে ধুনীয়াকে ৰাস্তাত।
উম।
খাৰ জেগা যে
অ' ভাল।
উম ধুনীয়া বতাহ লাগি আছে।
কাপোৰ-চাপোৰতো চিলাব পৰা নাই চাগৈ!
নাই চিলাব পৰা নাই। সেইকাৰণে আহিছো, মেখেলা কেইখন লোকৰ মেখেলা চিলাব আছে। চিলাই কি কালি দি দিওঁ, দুখন আছে। মেচিন ইয়াতে আনিলো। আকৌ যাব কাৰণে, মানে নহয়গৈ যে ইয়াতে সকলোৱে থাকে। সেইকাৰণে লৈয়ে আনিলো আৰু। লৈ আনি বোলে ইয়াতে বোলে আমাৰ ভালে হৈ আছে আৰু।
অ' ভালে কৰিছা দিয়া।
আকৌ এতিয়া তাৰ পৰা মেখেলা দি পঠাইছিলে বেলেগে চিলাবৰ কাৰণে, চিলোৱাই নাই। তাকে এতিয়া দুখন চিলাই দিলো ফলচ লগোৱা। সিহঁতে দিছে মানে ফল-চলচ কিনি চিলাই দিব লাগে। তথাপি বেয়া পাব বুলি মই একে ফোন কৰিছোঁ আৰু। মই বোলো চিলাব উপাই নাই এইফালে নোৱাৰা হলো, আকৌ বোলো বেমাৰটো পৰিলো। কৈছে ইমান দৰ হয় নহয় চিলাই দিলে হ'ল। মই বোলো ধুনীয়াকে চিলাই কৰি ইস্তি দি তাৰপিছত দি পঠাম আৰু বুলি কৈছো আৰু। অ' দিলেই হ'ব আৰু বুলি কৈছে। থাকেটো এতিয়া বি লৈ বোলো এ কালিয়ে বোলো চিলাইকে থৈ দিব লাগিব ইস্তি-চিস্তি। থাকিলে থাক যায় মানে। লাই নাই আকৌ। অ' আকৌ স্কুলৰ পৰীক্ষা থকা নাছিল জানো! সেইকেইদিনৰ সময়ে নাই।
মই বোলাউজ আধা চিলোৱা ভাগে থৈ আহিলো। আহ গৈ পেলাইহে পূৰ কৰিম আৰু।
অ'।
এটা কাটি থোৱা ভাগে থাকিলে। এটা আধুৰীয়া হৈ থাকিলে।
মই বোলাজটো হেৰি কাটিব লাগিব। এ গৰম বন্ধ নহয় এতিয়া যাব লাগে ন নালাগে স্কুল। মৰিগাঁৱৰ পৰা বোলো মিতা কাপোৰ আনি বগা মিটাৰ কাপোৰ বা ৰঙিলেই হওক, মিটাৰ কাপোৰ আনি নিজে এই নিজেই চিলাম আৰু।
অ' চিলোৱা নাই ন আগতে?
মানে তেতিয়া সেয়া দুটা বগা ব্লাউজ মানে চিলাইছিলোহে, বাত বা ওচৰতে চিলাই পেলে তাক সিয়ে মানে ঢুকা দি আছিলে আৰু। এনে কাগজ-চাগজ টকা-টুকি কোৱা নাই। ডাইৰেক্ট কাপোৰ কাট টি তাতে দেখুৱাই দিছিলো যে, সেই দুটা চিলালো আৰু। আকৌ এতিয়া নিজে আহি বোলে ঘৰত চিলোৱা নাই যে, তেনেকে কাটাও নাই।
অ'। এটা চিলালে দেই। তোমাৰ তেতিয়া গম পাবা। উম। কি কৰিব লাগে। নিজে এটা চিলাই ল'লেহে পাৰিবা আকৌ।
তেনেকে এতিয় নিজে অকলে বহি অকলে চিলোৱাই নাই।
অ' নোৱাৰিলে মোবাইলতে চাই ল'বা।
অ' মোবাইলত, অ' মোবাইলৰ অ' মোবাইল চালেগে ধুনীয়া, একেই হ'ব ন? চিলোৱা দ কেনেকে কি চিলাই হয় নে নহয় অ
তো যে
অহ
তো মই মবাইলৰ পৰা চাইয়ে কাটি লৈছো কাগজত
সেইটো ডিজাইনটো ভাল লাগিছেে মানে মই বোলো সেইটো পিছতকে চিলাম আৰু হা হা মোৰ চাৰ্টো ভাল লাগে মানে ডিজাইন
উম উম সেই এটাহে চিলালো ময়ো এতিয়া এই হাত কাটাতো চিলাই আছো হাত কাটা যে ফিল লগোৱা
অ অ
এইটো এ হলেই বাকী খিনি এই ফিল্ডটো হে লগাব থাকিলে খোজ দিব থাকিলো যে থাকিলে আও কালি আকৌ পিঠা কেইটামান বনালো
অ কি পিঠা বনালে
তিল পিঠা কেইটামান লৈ আহিম বুলি পেলাই চাউল কেইটামান আছিলে বোলো তাকে বনাও আৰু কিমান কেইটা হয়
অ তই যে ঘৰত গ'লে ন কিবা এটা ন কিবা এটা লৈ মানে ভাল লাগে আক ঘৰৰ পৰা অনা বস্তু যিমানে দোকানৰ পৰা কিনি নি নিনিয়ক ঘৰত বনাই হয়নে নহয় অ
বনাই আনিব মন আছিলে
অ অ
সেইদিনাখন কোনোবা দেনিহে আহিলে
অ অ মঙলবাৰে অ
আগবেলাটো এনেই থাকা গ'ল গৈ
থাকিলে থকাই যায় কামত লাগিলেহে মানে হয় গল আও উম
তেআম
জানো লাৰু বনাই নেকি আনা দেখিছিলো নাৰিকল।
অ নাইকল নায়ে মোৰ
অ অ কিনি আনিছে কিনা একি চলেনো এনেকে কি টান নাইকল যে সৰু সৰু কাটা
অ
অ অ সেয়া নাৰিকল কিনি আনিছে লাও বঐনাব নেকি কালি মানে বনাব চাগে আও
কপা আনিলে
এ তাৰ পৰা আনিছে মা আজি আহিছেহে গৰম বজাবা আমাৰ ইয়াত এই তাত নাপায় নেকি বৰদলৈত পায় নে নে
নাৰিকল নাৰিকল অএই ওলাই হ'বলা এইয়া তলৰ ফালে বহে যে ডেইলি বজাত উম
অ আমাৰ আকৌ সে তাত আকৌ গৰম বজাৰ হেৰি দোকানতে থাকেই যে খোলা হৈ থাকে তাত ওলাই একে অ সেইটো ৰাখিয়েছোন আনে নেকি এশ টকা যে অকমান সৰুহে তেনে পিট পিটি বাইক হ অ এশ টকা যোৰা একে বেয়া হলেও ভাল হলেও আনিবই লাগিব।
উম
তই নাইকলটো অ'ক ডাঠ হৈছে ধুনীয়া কত নাইকলা সৰু সৰু
আজি আহিব লগা নোহোৱা হয় বজাৰৰ পৰা কিনিব পাৰিলোঁ হয়। উম দাদা একে যা আজিয়ে কান্দি থাকিল যে
অ সি সোনকালে গলে খো ছিল ৰাতি হলেহে কান্দে
যে দা যা বুলি ক'লে
অ তই কেইদিন হ'ল যোৱা? তিনদিন মানে হ'ল ন কি পৰীক্ষাত পৰে অ পৰীক্ষা শেষ হৈ আহিলেইতো সেদিনাই অ ৰাতি হলেহে আকৌ মাৰকৰ মনত পৰে আও অ অ
ৰাতিয়ে মনত পৰে এতিয়া ভালে আও ন বাকী
উম উম
ম দিয়া হ'ব দিয়া